চাহ খাই আছিলো যে এই মানে চাহ খাই লৈ তেতিয়া মানে চাহ বনালো চাহ খালো চাহ খাই লৈ মানে অলপ পিছত হাত ভৰি ধুই ধূপ ধূনা বুলি মানে ৰ আছো আৰু মানে আবেলি চাহো খোৱা হয় যায় সদায় সেইখিনি টাইমত গোটেইবোৰ একাপ চাহ খালৈ মানে অকনমান সতেজ লাগে দিয়াচোন চাহ কাপৰেটো মানুহৰ মেইন নহয় জানো চ কাপোৰ এটা নিচা নিচিনা হৈ যায়গৈ খাই খাই এটা মানে হেবিট হৈ যায়গৈ যে সেই হেবিট কাৰণে মানে খাব লগা বাধ্য় হৈছে
হ হয়
তাৰপিছত ধূপ ধূনা জ্বলামগৈ আৰু তুমি কি কৰিছা
মই মই মানে কি কৰিম আৰু মই এই মানে মই আজি মানে কি হৈছে ৰাতিপুৱা ভাত নেখালো তাৰ পিছত মানে ধৰক দহ এঘাৰট মান বজাত মই মানে হেৰি খালো চিৰা আৰু দৈ খালো মানে এই সন্ধিয়া আগে আগে মই মে ভাতকেইটা খাই দিছো যে পেটটো যে ইমান গধুৰ গধুৰ লাগিছে নহয় আচৰিত গধুৰ গধুৰ লাগিছে গম পাইছে নে
অ এইটো মানে অসমত খালে তেনেকুৱা লাগিয়ে যায় কাৰণো মানে খোৱাাদ এটা সময় থাকে সময়টোৰ পৰা যেতিয়া মানে বেলেগ টাইমত খোৱা যায় মানে সেইটো মানে অৱস্থা প্ৰত্েকে হয় অকল তোৰ বুলি নহয় মোৰ বুলি নহয় চবৰে হয় কাৰণটোো এটা টাইম টেবুলত সদায় নিৰ্দিষ্ট টাইম টেবুল লগত খাই থকা যায় সেইটো টাইমত যেতিয়া খোৱা নাযায় তেতিয়া মানে আমাৰ শৰীৰটোৱে মানে মানে বহন কৰিব পৰা ক্ষতাটো নাইকিয়া হৈ যায়গৈ যে। সেইটো কাৰণে মানে গধু গধু বা কিবা মানে বমি বমি তেনেুৱা কিবা এটা ভাৱ আহছে
হয় হয় মানে আজি কি হৈছে গম পাইছে মই মানে। কি হৈছে সাৰ টেঙা সকলো একেলগে খাই দিলো খাই দিয়াৰ লগে লগে কি হৈ পেটটোতো ডিষ্টাৰ্ব দিওঁ তাৰ পিছত আকৌ মানে কি কৰিলো মই গেছৰ টেবলেট এটা খাই দিলো খাই দিয়াৰ পিছত তেতিয়াও ইমান হেৰি কৰা নাই বমি বমি ভাৱ ইমান হৈছে নহয়। তাৰপিছত মই কি কৰিলো জানে আকৌ অলপ। টাইম ৰৈ কুহুমীয়া গৰম পানী এগিলাছ খাই দিলো গৰম পানী টো খাই দিয়া পিছতো ইমান ভাল লগা নাই পেটটো ফুলি যোৱা নিচিনা হৈছে তাৰ পিছত যি নহওক যি হওক আৰু আহ লাহেকে ভগৱানৰ নাম লৈ। আৰু এটা গেছৰ টেবলেট খাই দিলোঁ খাই দিয়াৰ পিছত আধা ঘণ্টামান ৰখিছোঁ ৰখিলোঁ খোজ কাঢ়ি লৈছো তাৰ পিছত একদম ধুনীয়াকে লেট্ৰিন কৰি লেটিন বা লেট্ৰিন কৰা লাগিছে লেট্ৰিন কৰি লৈ গা পা ধুই লৈ ফেনৰ তলত অকণমান মূৰত তেল অকমান লৈ বহি দিছো যে এই গৰমতো যে ইমান ধুনীয়া লাগিছে তাৰ পিছত যেনিবা পেটতো ইমান ধুনীয়া লাহে লাহে ঠাণ্ডা হৈ আহ। আহিছে মই ভাবিছো মই আজি সৰ্বনাশ ম একদম বমি বমিও ভাৱ আহি আছে বুকুখনো ঠাহ মাৰিছে এক একম মই ভাবিছো আজি সৰ্বনাাক আজি মই মৰিলো আৰু তাৰ পিছত যেনিবা এতিয়া মানে ভগৱানৰ কিবা ঈশ্বৰৰ কৃিবাত একো খ আৰু কি আৰু অলপ পিছত। সন্ধিয়া হ'ব নহয় জানো তেতিয়া মানে ধূপ ধূনা জ্বলাই ঈশ্বৰৰ নাম লাহেকে ল'ৰা ছ পল কেইটা যদিও গৰম বন্ধ গৰম বন্ধৰ পিছত কি কৰিম এতিয়া গৰম বন্ধ বুলিুলিতটো অলপ হুম ্ততি কি কৰিছো সিহঁতক কি কি হোমৱৰ্ক দিছে সেইবিলাক দিছো কিন্তু মানে ধৰক অলপ হোম ৱৰ্ক কৰিব আছে তেনেকে আৰু গোটেই দিনতটো তেনেকেে চাই আৰু আপুনি কি কৰিম বুলি ভাবে ভাবিছে কওক
ন এইবিলাক আৰু বাদেই দিছো আৰু এতিয়াও মানে টানে লগা হৈ গৈছে চাগৈ এইবিলাক আৰু কৰিবলৈ আশা আহিছো কাৰনো সিহাত ডাঙৰ হৈ গৈছে ডাঙৰ মতে পঢ়ি থাকিব মই আৰু চকু কাণ দিয়া কি কথা থাকিব। তথাপি অভিভাৱক হিচাপে মই এইখিনি দায়িত্ব পালন কৰিম সিহঁতে পঢ়া শুনা কৰিছে নে নাই শ কিি কৰি আছে কিতাপতে বোলত বহি অন মনস্ক হৈ আছে নেকি মই এই খিনি সদায় লক্ষ্য় কৰো কাৰণ সিহতে এতিয়া। উম আগবেলা ভাটিবেলা মানে টিউশচন থাকে টিউচন কৰি উ আকৌ সন্ধিয়া টাইমত পাইহি সন্ধিয়া টিউশচন কৰিয় অহাৰ পিছত মানে হেৰি কৰে এৰ চাহ তাহ খাই লৈ খাই লৈ আকৌ পোহে যেতিয়া তেতিয়া মই অকমান চাবই লাগিব সিহঁতে পঢ়িছে নে নাই নে মবাইলত ব ব্যস্ত আছে কাৰণো আজিকালিৰ যুগটো হৈছে মোবাইলৰ যুগ সিহঁতে হয়তো মবাইলত মানে কিবা কিবি চাই থাকিও নপঢ়িবও পাৰে কাৰণ তটো ডিজিটেলৰ যুগত উ মানে ফেচবুক হোৱাটছএপ যুগ নহয় জানো মানে সিহঁতে যদি ঈক্ষক্ষ হ'ব। থ তেতিঢিব সেইটো মই মই সিহঁতক মানে মোবাইলতটো মানে ৰাখি দিওঁ কেতিয়াবা মানে হোৱাটছএপত কিবা দিয়ে যে হোৱাটছএপত দিলে মানে সিহঁতে মানে মিল লৈ চাই যে মা আজি এইটো দিছা আমি মানে চাব লাগিব সেইটো কাৰণে মই সিহঁতক কৰওঁ। যোৱা লৈ যোৱা লৈ যোৱা কিন্তু বেছি টাইম নকৰিবা কি আছছে তোমালোকে লিখি লোৱা লিখি
অ মই মানে হেল্ল' অ হয় শুনিছে মই মানে কি কৰো গম পাইছ নাই মইতো ইমান ইমানতটো মই বেছি পঢ়া নাই ন পঢ়া মানে পঢ়া শুনা কৰা মানুহ নহয় ন মই এইটো জুবি অংগ শং একো নোজানো অথচ মানে ল'ৰা ছোৱালী কেইাই কি কৰো জান দম দি যেন মানে একদম মই গোটেই খিনিয়ে পাৰো এয়া আগতে আমি পঢ়ি অা তেনেকে ে মানে ভাবিলো সিহঁতক এনেকুৱাকে দম দিও মানে সিহঁতে ভাবে যে মা আ মোৰ মানে আমাৰ মায়ে মানে ধুনীয়াকে পাৰে আমাক পঢ়াব পাৰিছে তেনেকে কৰি দম কৰি লও অন্ততঃ টেবুল খনত আপোনাৰ বহুত টাইম দুই তিনি ঘন্টা বঢ়াই দিওঁ তেতিয়া মানে যি নহওক মানে ল'ৰা ছোৱালী কেইটাই কি ক তেনেকে বঢ়াই থলে অন্তত দুষ্ট্তামিও নকৰে ধৰক পঢ়ে কিতাপখনত কি আছে নহয় জানো কাৰণ তো আগৰ দিনত আমি এতিয়া ভাল মেট্ৰিক ফেইল কৰিও আমাৰ কোনো কথা নাই কিন্তু এতিয়াৰ দিনত বি এ আগৰ দিনৰ মেট্ৰিক ফেইল আৰু এতিয়া দিনৰ বি এ পাছ এম এ পাছ একে সমান নহয় জানো সেইকাৰণে মানে কি কৰো এ যি নহয় কাৰো কৈ দিয়ক কওকচোন হয় হয় হয়।
আজি আমাৰ ইয়াত মানে কাৰেণ্টৰ ইমান দি ষ্ট আৰু ইমান গৰম ইমান গৰমত থাকিব পৰা নাই তাৰ পিছত মানে বহুত বাৰ মানে ইলেক্ট্ৰিচিটি লৈ ফোন কৰা গৈছে তাৰ পৰা সিহত মানে বাৰে বাৰে ক কৈছে কিবা ফিটা চিঙা কিবা চিঙা এনে তে মানে সেই মানে প্ৰব্লেম দেখাই থাকে তাৰপিছত আৰু দুই তিনি ঘন্টা মানৰ পিছতহে মানে আমাক কাৰেণ্টটো দিছে যেতিয়া মানে দিনটো ইমান টান লাগিছে মানে মানে ইমান টান লাগিছে থাকি মানে অশান্তি লাগি গৈছেগে গৰমত তাৰ পিছত যে কাৰেণ্টটো অহাৰ পিছত অকমান মানে উ ভাল লাগিছে কাৰণ তো আমি মানে এ ধৰাচোন গৰমত অকণমান ঠাণ্ডা পানী খাব মন যায় হয়। ঠাণ্ডা পানীো খাব পৰা নাই ফ্ৰিজৰ পানী অকণ গাতটো অকমান চেচা পৰি যায় অ ইমান গৰমত একদম মানে গৰম পানীয়ে খাই আছো আৰু
হয় হয় আৰু এটা কথা মানে কি হয় এইবাৰ গৰম বন্ধ বুলি ল'ৰা ছোৱালী কেইটা আপোনাৰ হেৰি বিনামূলীয়া পাঠদানলৈ পঠাব ন? মোৰ লৰা ছোৱালী কেইটাক কিন্তু বিনামূলীয়া পাঠদানাত পঠাম বুলি ভাবি আৰু মানে আখৰা চলিব বুলি কৈছে এইটো গ্ৰীষ্মকালীন যিটো আপোনাৰ কৰ্ম শালাচলে তাত মানে চল চল গ্ৰীষ্মকালীন কৰ্মশালা চলিব যে গান, নাচ তাৰপিছত চিত্ৰাংকন এইবোৰ চলিব যে মানে সেইবোৰত পথম বুলি ভাবছো কাৰণ তো ঘৰত থাকিলে এনেই থাকিব বা উৎপাত কৰি থাক তাৰ সলনি মই যদি তাত যদি পঠিয়াও অন্তত কিবা এটা থাকিব নহয় জানো আপোনাৰ এশটাৰ ভিতৰতো এটা এটা কথা শিকিব নহয় জানো বাহিৰা সমাজখন পাব মই সেই বুলি ভাবিছো মানে আপুনি
নাই মোৰ এখন বিয়া আছে মোৰ বিয়াখনত মানে ব্যস্ত তাৰ থাকিব লাগিব। মই এইবোৰত মানে এইবাৰ সময় দিব নোৱাৰিব। য এইটো মোৰ নিজৰ ভতিজা ছোৱালীজনীৰ বিয়া মই তাইক আমি মানে ডিব্ৰুগড়ত বিয়া দিম বিয়া স কাৰণে মানে আমি যোজা কৰি আছো গৰম বন্ধ মাহতে বিয়া এতিয়া মানে বিশ দিন মানহে আছে বিয়ালৈ এতিয়া আমি বিয়াত প্ৰিপেচনত লাগি আছো। আলহী মাত কিবা কিবি মানে কাক কাক মাতিম কেনে ধৰণৰ ন ৱ যাত্ৰী আহিলে কি কৰিব লাগিব এইবিলাকতে ব্যস্ত আছো আৰু সত তাকতো এতিয়া যৌতুক কতো কিবা কিবি টো দিব লাগিব আমাক দাবী কৰা নাই যদিও দৰা ঘৰে হয় দৰা ঘৰেদাবী নকৰিলে আমি দিব লাগিব সম্পত্তি নহয় জানো কাৰণ তো এতিয়া তাইও মানে ৰেংকৰ কথা আছে। যিহেতু মানে সেইখন ঘৰত গৈ তাই নতুন এখন ঘৰ পাব নতুন ঘৰ খনৰ লগত তাই আগৰ বোৱাৰী কেইজনীৰ লগতো মিলিব লা লাগিব। সমান সমান ৰেংক লাগিব ন'সেইটো কাৰণে আমি মানে পৰিয়ালটোৱে গোটেই সোপাই মানে বিয়া কামতে ব্যস্ত আছো আৰু
হয় মানে কি জানে মই মানে আপুনি কওঁতে মোৰ মনত পৰিছে মোৰো মানে হেৰি মোৰো মানে এই কিবা হেৰি কি কয় সুল খালি নে কি বুলি কব ৰ'ব তাৰ মানে ভতিজা লৰাটো মোৰো বিয়া আছে কিন্তু মই তাত যাম বুলি ভাবিছিলো পাহৰি গৈছিলো। এই আপোনাৰ মোৰ মানে এ' এমাহ মান এই উম দচ দিন মানৰ পিছতে বিয়া খন ময়ো ভাবি আছো কিবা প্ৰেজেন্ট এটা দিও তাক কেই ভাবি আছো কাৰণটো কিহৰ কাৰণে একেবাৰে বেয়া দিলেও বেয়া দেখাব একে ভাল দিলেও বেয়া উ অহ দিব নোৱাৰো। তেনেকে মানে ভাবি লৈছো আৰু কেনেকে কি মিলাও ঈশ্বৰৰ কৃপাত। কেনেকে কি মিলাব পাৰো নাজানিছো আৰু গম পাইছে নে? আপুনি হয় -হয় আপুনি কিদিম বুলি ভাবিছে?
নহয় এইটো মোৰ দিয়া বুলি কথা নাই নিজৰ ভতিজা -ভতিজা ছোৱালীজনীকতো মই দিবই লাগিব। কাৰণতো মই তাই খুৰীয়েক মই খুৰীয়েক হলেতো মই তাইক দিবই লাগিব কাৰণ তো এইটো মাক বাপেকৰ পিছতে খুড়া -খুৰীয়েকৰ দায়িত্ব থাকে কিবা কাৰণত মাক- বাপেক এনেকে হলেতো আমিয়ে তাইক লালন পালন কৰি দিব লাগিব সেইটো কাৰণে এইটো বোলে মই অমুক দিম মই তমুক দিম সেইটো নহয় পৰিয়ালে আলোচনা কৰি যিহেতু আমি যৌথ পৰিয়ালত আছো এইটো কোনোবাই কিবা
স্বাভাৱিক কথা দিলেই হ'ল আৰু মুঠতে ভাল বস্তু কিবা এটা দিলেই হ'ল বেয়া নোপোৱাকে। নহয় জানো ঠিকে কৈছে আপুনি হয়। তাকেই বোলো আপোনাই আপোনাৰ ধাৰণাতো মোৰ ধাৰণাটো এক একেই কিন্তু দেই অৱস্থা লৈ ব্যৱস্থা নহয় জানো সমৰ্থ অনুপাতে যি দিব সেইটোয়ে আৰু নহয় জানো বা সেইটো বা গৃহস্থ ঘৰত বেয়া পালেও নহ'ব ত' আমি বা আমাৰও মনতটো বেয়া লাগিলেও নহব কাৰণটো আমি -আমি আমাৰ অৱস্থা লৈ ব্যৱস্থা
অহ, সেইটোৱে যিহেতু আমি যৌথ পৰিয়ালত বাস কৰি আছো এইটো এজনে বোলে দেউতাকে অমুক দিব মই অমুক দিম সেইটো নহয়। সকলোৱে মিলি -জুলি আমি বিয়াখন উঠাই দিম তেতিয়া মোৰ ছোৱালী দিনতোত সিহঁতে আমাক দিব নহয় জানো এটা একতা আৰু থকা মিলাৰ এটা মানে বান্ধনী এটা থাকিব পৰিয়ালৰ আৰু আমি তেতিয়া সিহঁতৰ ছোৱালী ঘৰত যে দৰা ঘৰত যেতিয়া গৈছো দৰা ঘৰ চাইছোগৈ তেতিয়া আমি সকলোৱে মিলি -জুলি গৈছো এখন গাড়ী লৈ গৈছো গৈ তেতিয়া মানে তাত সিহঁতক আমি মানে সেইটো ভেদ -ভাৱ নেদে খাও কাৰণটো অকল তেওঁলোকে যোৱাই নহয়- নহয় আমাৰো যোৱাই এতিয়া আমাৰো যোৱাই যে মাক দেউতাকক যিটো সন্মান কৰিব আমাকো সেইটো সম্মানে কৰিব সেইটো কাৰণে মানে আমি এক একতাটো মানে দেখুৱাই আম যাতে আমাৰ কোনো বিভেদ নাথাকে তেনেকুৱা ধৰণে আমি মানে বিয়াখন আগবঢ়াই লৈ যাম।
হয় -হয়